বন্ধু ক'ত?
মই ঘৰৰ পদূলিটোৰ ওচৰত। তুমি?
অ', মই তিনিআলিত আছোঁ।
অ'হ কেলে?
এনেই ওলাই আহিছিলোঁ অকণমান কিবা-কিবি খাবলৈ। কি কৰিছা?
মই এনেই এপাক ওলাই আহিছিলোঁ পদূলিটোৰ ওচৰত।
অ', খেলা নে নাই?
হেল্ল', তুমি
এতিয়া সন্ধিয়া, ভাত খাই মানুহে?
এতিয়া নহয়, চাহ-তাহ খালো। অ'হ তুমি?
আছোঁ এনে, তোমালোকৰ এইফালে গাড়ীৰ শব্দ শুনিছোঁ, গাড়ী অহা-যোৱা কৰি আছে নেকি?
হা
গাড়ীৰ শব্দ শুনিছোঁ, গাড়ী অহা-যোৱা কৰি আছে নেকি?
অ', এই ৰাস্তা পদূলিটোতে আছিলোঁ যে উম।
অকণমান চাইডলৈ যোৱাগৈ যোৱা, এনেই গাড়ী অহা-যোৱা কৰি আছেতো
উ'ম।
অ'।
পিছে তোমাৰ খবৰ কেনেকুৱা? উম, ঘৰৰ খবৰ।
ভালে ভালে তোমালোকৰ ভালে।
আছে আৰু।
অ, এই চিনেমা এখন চাবলৈ যাম ওলাবাচোন। মোৰ বন্ধু বৰ্গ ইমান নাই ন একেলগে আমি আগৰ কেইটাই মিলি তুলি যাম আৰু।
হ'ব।
সকলোৱে এতিয়া বেলেগ বেলেগ কামত ব্যস্ত হৈ থকাৰ কাৰণে লগ ইন হলেও লগো পাম।
উম।
অঁ। অ তুমি গাহল গাহৰি মানে তোমালোকৰ ঘৰৰ ওচৰত গাহৰি কোনোবাই পোহে নেকি?
গাহৰিটো নোপোহে বাৰু।
অ', তুমি বোলে গাহৰি পোহা।
নাই। মই হাঁহহে আছিলে মোৰ।
অ, তোমাক চবে গাহৰি বুলি জুকাই থাকে যে কিয় আৰু।
উম নাজানো নহয়।
অ, কিয় মানে কিবা এটা লজিক থাকিব লাগিব এনেইটো নোযুকাই ন গাহৰি বুলি তোমাক। অ'।
নাই মই পঢ়াই এৰিলোৱে।
কিয়?
এনেই
অ', পঢ়াই পেলাই এতিয়া তুমি ঘৰতে বিকাৰ হৈ বহি আছা।
উম, কি কৰিবা আৰু কাম পোৱা নাই তেনেকে।
কাম পোৱা নাই।
উম, বিচাৰিয়ে আছো পোৱাই নাই।
অ'।
হা!
নাই।
কোৱা।
সেফালে বৰষুণ দি আছে নে?
নাই।
তোমালোকৰ ফালে
বহুত।
অ'।
তো আগৰ ঘৰত কিবা গৰু চৰু আছে নাই খেতি কৰা আছে বাৰু বহুত। বহুত খেতি কৰিছো এইবাৰ।
উম।
কিবা খেতিৰ সজুল কিবা মানে লাগিলে কবা বোলো লৈ যাম।
হ'ব।
তোমালোকৰ এইফালে বৰষুণ বানপানী হৈছে নাই।
বৰষুণে দিয়া নাই।
বৰষুণ নাই হয় এইফালে ইমান বৰষুণ বা।
এইফালে বৰ দিছে দে
অঁ। বোলে হাঁহ হাঁহ চাহ বিক্ৰী কৰিবলগীয়া আছে।
আছিলে বাৰু।
কৰিবা নেকি?
তুমি ল'বা?
অ', ল'লো হয় দুইযোৰ মান।
অ',
কৰিলে ক'বাচোন।
অ', তুমি বাৰু, ঘৰৰ ভিতৰত আছা নেকি?
অ',
মই বাৰাণ্ডাতে, বহিম বুলি ভাবিছিলোঁ আমাৰ ফেন খন চলি আছিল যে।
অ',
বহো ন' মই, বাৰাণ্ডাত।
বহ বহি ল বহি ল মই ঘৰলে গুচি আহিলো তিনিআলি তোৰ পৰা বহুত মহ
অ তাকে ময়ো বাৰ্ডাতে বহো ঘৰৰ যিহে মহ আও
সেইটোৱে কি কবা আৰু
উম
কিবা এ শাক পাচলি লাগিলে কবা বোলো ন
কি দি
শাক পাচলি মানে বহুতেই আছে বৰ্তমান এতিয়া তোমাৰ জিকা ভুল আৰু তোমাৰ শাক - পাচলি বদিমা ভেন্দি চবেই আছিল এতিয়া বাৰু সেই আমাৰ বন্ধুবৰ্গ তাক বহুত দিন হল লগ পোৱা নাই
উম
কোৱা কিবা কবা নেকি?
তুমি এতিয়া কেতিয়া কেতিয়া হেৰি কৰি আছা বাজি
হেল্ল' হেল্ল' হেল্ল' অহ তোমাৰ মাতটো শুনা নাই হেল্ল' অ
কি খাই গ'ল শুনি পোৱা নাই